হেল্ল!
হেল্ল'! হেল্ল'!
হেল্ল!
নিকল নাই ঐ শুনিছা নাই? অ ভাই শুনিছ?
কাৰ নম্বৰ হয় এইটো?
এ বা এজনী।
ফাটি গ'ল নহয় মোৰ কাৰ হয় বুলি।
কিয়?
নামটো বেলেগৰ দেখালে না।
উম নামটো বেলেগ আহি আছে কি কৰিবি আৰু একো নাই হ যাতা হে কাভি কাভি।
কি কৰি আছ?
মই এনেই বহি আছো, তই?
পাৰি আছো।
কিহৰ কি লিখি আছ?
পলিটিকেল পয়েমচ।
অ ভাই মোকো বনাই দিবি নেকি, মোকো বনাই দিবি নেকি?
পাছ বাৰ দিনে
মোকো বনাই দে মই পেপাৰে কিনা নাই? উম। বুজিছ? আছ কত তই ঘৰতে নে?
এলাহ লাগিছে মোৰ নিজে কৰিব মন নাই।
এলাহতে মই কৰা নাই মই ব কিতাপ পাতেই কিনা নাই পাত কিনিলে কৰিম।
চ দিছে চ ব
যিছনে হেৰি দিলে তোক ফ্ৰ ফ্ৰণ্ট পেজটো?
চ
মইতো পোৱাই নাই, মই সেই দিয়াই নাই কুকুৰে।
ক মই দুখ পত ন
অকে। বাকী ভাত খালি? তই মোবাইল অলপ ওচৰত ল বুজিচ?
কোন লগাই সেহতি
একো মাত অহা নাই ভালকে অ ক? এ জুলাইত ফুৰিব যাওঁ বই?
ক'ত যাবি?
ক ক তই যে কৈছিলি কেইদিনমান আগত বল।
সেইটো, ৰ কেইদিনমান পাৰ হ'ব দে। কোনে কোনে যাব এনেই গলে
তই মই মটা সি সিদ্ধাৰ্থ সেতি যাম বুলি কৈছিলে নহয়
পাহাৰত উঠিব পাৰিব নাই এতিয়া আকৌ
কোন
যোনটো পাহাৰ আছে সেইটো উঠিব উঠিব পাৰিব নাই জানো স্কুটিটো
কাৰটো
এৰে চবৰে বহুত চিধা আছে পাহাৰটো
একো নাই কিবা এটা কৰি উঠিব আৰু তোৰতো উঠি গৈছে মানে চব উঠি যাব
আৰে মোৰ পিছফালে বহাটো পাতল আছিল ন তাৰ মানে ৱেট নাছিল
মটাক খোজকঢ়াম আকৌ
মোটাক খোজ কঢ়ালে হৈ গল আৰু
অ দৌৰাম তাক পিছফালৰ পৰা লাট মাৰি মাৰি
কাম
আজি আজি ম
ফিনিৰ্চ বুলি ক'ব নকৰাৰ আগতে ৰাম ৰাম বুলি কৈ দিব
তাক নিনিবি পাহাৰ টো ওপৰত মইতো জোনক মাতিছিলো মই নাযাওঁ বুলি কলো মোক ঘৰত নাই বুলি কৈ থলোঁ মাতিছিলে আজি মই নাযাওঁ বুলি কৈ থৈছো সিকা
আহ এতিয়া মাতি থাক
মই নাই যাব আৰু
ঠিকা হ'বা যি মিলাব লাগে সেইটোৱে
উম
বাকী ক আৰু
অপচনত থকা নহয়
মই উম আছে জিন্দা জিন্দা জিন্দা মানে মৰিম আৰু উম হুম হুম হুম কাম